চোৱা
হয়।
এই অলপ ঘৰপা মানে অ', পিছ কামলৈ যাওঁ বুলি ভাবি আছো ৰ'বা আজি অলপমান।
অ', ময়ো মানে ওলাম বুলি ভাবিছিলোঁ কিন্তু মানে ওলাই কিনে তাৰ পিছত ভাবিলো যে একেবাৰে গা পা ধুই কেনে ৰেডি হৈ ওলাও তেতিয়া মই মানে। একেবাৰে মোৰ যিমান কাম আছে চব কৰি আহিব পাৰিম। সেইকাৰণে মই আকৌ ঘৰ আহিলো আহি কেনে এতিয়া গা পা ধুম আৰু অলপ পিছত।
অ', অলপ লাহেকৈ ধোৱা মোৰ তোমাৰো যিহেতু এইটো শেষেই হব এতিয়া এবছৰ। টোটো। কৰি মোৰতো কমপ্লিট কৰি থৈ যোৱা আৰু নে কি কোৱা।
এতিয়া বহুত টাইম লাগি যাব যে সেইকাৰণে তোমাৰ এতিয়াতো দচটা বাজিলেই। মোৰ মানে তাত বেছি টাইম নালাগে নহয় মোৰ মানে এইটো টাইমত যাব লাগে যে সেইকাৰণে তাত। পিছত মই আৰামছে কৰিব পাৰিম।
অ', সেইটো হয় বাৰু তে এতিয়া তোমাৰ তোমাৰটো কমপ্লিট। তলৈ যোৱা তোমাৰ কিমান পাঁচটা হ'ল চাগে ন এইটো সতি।
অ', হৈ গ'ল এইটো হলে হৈ যাব।
অ', আৰু কলটো কাটি দি ক কিবা কাট খাই গৈছিলে নেকি?
উম অ', নিজে - নিজে।
মানে কিবা গ্লিটচ এটা হল বুজিছা মানে যিহে আজিকালি মোবাইলৰ এপৰ চাৰ্ভাৰ ইছ্যু হৈ থাক যে মানে ইমান ইউজাৰছ থাকে য'ত।
চাৰ্ভাৰৰ ইছ্যু আৰু তোমাৰ নেটৱৰ্কৰ ইছ্যু। আৰু কিবা এপৰো লৈছো ৰ।
মানে এই নেটৱৰ্ক বোৰ ইছু হয় এই টাৱাৰৰ কাৰণে টাৱাৰ বিলাক মানে আজিকালি জানাই ফাইভ জি। কাৰণে মানে আপগ্ৰেড কৰি আছে টো।
উম তাৰ কাৰণে মানে হেভি হয় আৰু।
অ', আৰু এটা তোমাৰ কথা ক'ম বুলি ভাবিছিলো।
অ', কোৱাচোন কোৱা কি কথা ক'ম বুলি ভাবিছিলা মইও জানো।
অ', মই মানে এই আমাৰ ফালে এ মানে। আমাৰ ফালে নহয় মানে মোৰ চিনাকি একটা মানে এজনৰ ঘৰ আছে মানে অলপ দূৰত হে।
উম।
তাত মানে তোমাৰ এই মানে মানুহে মানে কিস্তিত মোবাইল লৈ কেনে।
উম।
তাৰ তোমাৰ কেইদিনমান ধৰা নতুন মোবাইল ধৰা একমাহ ডেৰ মাহ চলাই কিনে কম দামত বিক্ৰী কৰি দিয়ে। এতিটো তুমি গম পাইচাই মোৰ মোবাইলটো অলপ পুৰণা হৈছে আৰু অ', এইফালে মোৰ মোৰ মোবাইলো ফৰ জি হয়।
কি কৈছা?
এহ এতিয়া কৈ আছো যে তুমিতো জানাই মোৰ মোবাইলটো বহুত পুৰণা হৈ গ'ল আৰু মোৰ মোবাইলটো ফৰ জি হয়।
অ', অ'।
আ এতিয়া মই কৈছোঁ যে তাৰ পৰা যদি এটা মোবাইল এটা লওঁ যে ফাইভ জি নতুন মবাইলে মানে সিহঁতে কিস্তিত লৈ কেনে অলপ কম চম দামত বিক্ৰী কৰি দিয়ে কেইদিনমান চলাই কিনে। এতিয়া যদি তাৰ পৰা লওঁ মই কিস্তিত মোবাইলটো তেতিয়া পিছত যদি কিস্তি নামাৰে মোৰ কিবা প্ৰব্লেম হ'ব নেকি?
এতিয়া চোৱা গিণ্ড হতে কিবা এটা কাৰণত মোবাইলটো বেচিব ন যদি প্ৰতিবাৰে তেনেকে মোবাইলটো লৈ পেলাই। তেনেকে যদি বেছি থাকে।
অ'।
তোমাৰ কি প্ৰব্লেম নহয় মানে তোমাৰ কি হব জানা এইটো মানে যদি কৌৰ্টত কেনেবাকৈ কেচ চেচ কৰি দিয়ে ধৰ- কিন্তু মোবাইলৰ ওপৰত এনেকুৱাতো মই শুনিছো মানে।
অঁ অঁ সেইটোয়ে সেইটো তোম সেইটো কাৰণে মই ভাবিছো যে তোমাক সুধিলো বস্তুটো।
মানে ডিভাইচটো লগ কৰি দিব পিছত যদি মানে কেচটো যদি হৈ যায়।
উম' কিন্তু, কেচটো হৈ গ'লে মোৰ নামত কিবা কেছ আহিব নেকি?
তোমা নামত কিয় কেছ নহব যিহেতু মোবাইলটো তুমি চলাবা তাৰ আই এমাই নম্বৰটোটো হেই চাব। চাব কাৰ দিতেলচ কাৰ চিম লাগি আছে তেতিয়া তোমাৰ চিমখন পাব।
অঁ'
এ তোমাকে ধৰি তোমাক মানে নথয় হিনতৰবাৰ তুমি যদি সিন্ট বাৰ মানে লিখাই মেলি লৈ আহিব বা- মই ই ইএ মাই মাৰিম। মোবাইলটোতো মই মানে হেৰিতকৈ বেছি দিছো পইচা নোহোৱা কাৰণে তেনেকে যদি কিবা এটা যদি লিখা আনিব পাৰা-
অঁ'
তেতিয়া তোমাৰে নিজৰে চেফটি এ থাকিব বুজছা নহলে মানে-
অঁ তেতিয়াহ'লে মই হেৰি কৰিম নহলে মই হেৰি কৰিলে কিবা- প্ৰব্লেম হ'ব নেকি? ধৰা মই বগা কাগজ এখন লৈ কেনে নতুন কাগজ এখন লৈ কেনে তাত ধৰা- মই ভালকে লিখিলো বস্তু খিনি কাহিনীটোৰ দ্বাৰা লিখিলো দেম- মোৰ লগৰ এয়াৰ মোৰ লগৰ এটাই ইমান টকা দি মোবাইল টো লে লয়- কিস্তি তেতিয়া সি মোক বিক্ৰী কৰি আছে। এতিয়া মই মই তাৰ পৰা কেচ পইচা দি ললো এতিয়া সি কিস্তি খিনি মাৰিব নামাৰিলে মোৰ কিন্তু, হেৰি নাই মোৰ কিন্তু দুখ নাই- তেনেকুৱাকে লিখি কিনে তাতে তাৰ চাইনটোতদি দিলো কিবা প্ৰব্লেম হব নেকি?
অঁ নহয় নহয়, তেনে তেনেকে চাইন টো লৈ মানে-
অঁ চাইনটো ল অঁ অঁ চাইনটো নাই নাই বছেকত নলওতো কাৰণ- চাইনটো ল'ম আৰু এটা তোমাৰ হেৰি কৰিম তোমাৰ মোবাইলটো দ্বাৰা- সি মোক মোবাইলতো দি আছে তেনেকা দিওঁতে এটা ফটো মাৰি লম সেই-
ফটো মাৰিবা আৰু তুমি তোমাৰ মোবাইলটোত ধৰ এই অডিঅ'টো অডিঅ' ৰেকৰ্ড যে-
অঁ'।
সেইটো অন কৰি ৰাখিবা তেতিয়া তুমি কথাটো পাতো তে ধৰ অডিঅটো ৰেকৰ্ড হৈ গ'ল তেতিয়া ধৰ কিবা কিবি হলও ধৰ পিছত ধৰ- মানে তুমি ক'ব পাৰিবা ই মোৰ মোবাইলটো বজিছে মোৰ তাত হেৰি আছে ধৰ প্ৰুফ আছে এইটো ই তাৰ অডিঅ' আছে।
আৰু এটা অ' নহলে নহলে আৰু এটা কৰিব পাৰিম ধৰা অঁ ধৰা নহলে তাক মই কম যে- অ' তই যে মোক মোবাইল টো বিক্ৰী কৰি আছ তাৰ বিষয়ে তই মোক হুৱাটচেপত ৰেকৰ্ড এটা পঠা দে- অ' তই মোক মবাইলতো বিক্ৰী কৰিছ বুলি নে কি কোৱা?
অঁ' পাৰিবা পাৰিবা কিন্তু, নম্বৰটো ছেভ নকৰিবা দেই চেছেভ নকৰি স্ক্ৰীনশ্বট মাৰিবা।
অঁ' চেভ- অঁ' ছেভ কৰিলে তোমাৰ হেৰি থাকে যে-
নামটো থাকিব সি ক'ব এইটো ধৰ বেলেগত বেলেগ হুৱাটশ্বেপত মোৰ- অঁ' বেলেক হোৱাটছআপত ডিপি খন লগাই আৰু হেৰি কৰি পেলাই তই- নিছ বুলি ক'ব পাৰে পিছত মানে কিবা নহওক নকলে হ'ল। তে মানে মানে এইটো কাম মানে ইমান সহজতে- যে মানুহবিলাকে নকৰে কিন্তু তেওঁ কৈ নিজৰ যদি পৰীক্ষাটো আগত- তুমি ৰাখিব পাৰে তেতিয়া নিজৰে-
অঁ সেইটোয়ে মানে নিজৰ সুৰক্ষাটো ৰাখিব লাগিব ফাষ্টত।
উম, সেইকাৰণে মানে এইবিলাক কাম কৰোতে মানে অলপ চাই চিতি লব লাগে বুইছা। ময়ো- মো এইকেদিনতে গাড়ী এখন ল'বোৱা কথা আছিলে আজি মানুহজনক ফোন কৰিব লাগিব যাক মই মানে মোৰ আগ গা়ড়ীখন বেচিছিলো।
উম।
আজি এঘাৰ তাৰিখ হলে পোন্ধৰ তাৰিখৰ আগত পইচা দিয়া কথা আছিলে এতিয়া কি হয় বা দিয়ে নে নাই।
উম।
গাড়ী বেচছিলো গাড়ী বেছি হি মানে ভালো কৰিলে এতিয়ালৈকে চাগে। কিন্তু পইচাটো দিব হয় নাই। দিব দিব মই আমি, মেইন আৰ্চি খন মোৰতাত আছেতো আৰ্চিখন মোৰতাতে আছে। এই তোমাৰ আৰ্চি নিদিলে কাম নহবতো।
অ' গম নাপাও। গম পাওঁ গম পাওঁ।
মানে কি আৰ্চ তুমি গাড়ী এখন যদি চিল কৰিছা। তোমাৰ মেইন আর্চিখন দিব লাগে। হে কি কৈছা।
কৈছোঁ যে গাড়িতো আৰ্চিয়ে মেইন হয়।
অ' তুমি যদি গাড়ীখন বিকোতে যদি মেইন আৰ্চিখন দিব নোৱাৰা তেতিয়াহ'লে আগৰ গাড়ী বিলাকৰ কথা কৈছো। তেতিয়াহলে তোমাৰ মানে গড়ীখন হেৰি নহ'ব আৰু যিহেতু আগৰ গাড়ী আছে। সবিলাক ত জানাই এ টি এমৰ নিচনা যে সেখন থাকে কি আছিলে এটা চিম কাৰ্ডৰ নিচিনা থাকে।
অ'।
পূৰনা আৰ্চি বিলাকত।
অ'।
এ নতুন আৰ্চিবিলাকত সেইবিলাক টো নাথাকে। খালি নামটো আৰু নম্বৰটোহে আগতে আৰ্চি আহিবলৈ সময় এমাহ লাগে, আজিকালি আৰ্চি দিনতে আহি যায় গাড়ী হেৰি কৰি দাৰ লগে লগে কিনাৰ লগে লগে।
উম।
তাৰ কাৰণে মানে কিছুমান বেয়া হৈছে ভালো হৈছে কাৰণ আগৰ আৰ্চি বিলাকৰ তোমাৰ মানে সেই ইক্ৰেনাৰটো ইক্ৰেন কৰিলে তোমাক চব সম্পূৰ্ণ ডিটেইলছ ওলাই যায়। আজিকালি একো অনলাইনত চাৰ্চ কৰি উলিয়াব লাগে তেতিয়ে এইবিলাক ওলাই আজিকালি যিহেতু ডিজিটেল যুগ হৈছে।
অ' এতিয়া চব ডিজিটেল চব মোবাইলত তোম নামবোৰ মাৰ দিলে চব ডিটেইলছত আহি যায়।
অ' আৰু তোমাৰ লাইচেন্ চাইচেন্ তোমাৰ নিজৰ তাতো ৰাখিব দৰকাৰ নাই তুমি ধৰ ডিজিটেল লকাৰ বুলি যোনটো মানে এপ আছে তাত তুমি চব তোমাৰ আধাৰ কাৰ্ড পান কাৰ্ড ভোটাৰ আইডি তাৰপিছত ড্ৰাইভিং লাইচেঞ্চ চব লিংক কৰি থব পাৰা তুমি সেইটো এপত।
অ' এই টি ভি লকাৰ নে কি কয়।
অ অ' ডিজী লকাৰ।
অ' তোমাৰখিনি তাত এড কৰা আছে নেকি।
মই মানে এতিয়ালৈকে খোলা নাই কাৰণ মই ইমান দৰকাৰ নহয়তো মোৰ লাইচেন্ঞ্চটো। কোনো নাই। টো' তাৰ কাৰণে মই এইবিলাক মানে এতিয়ালৈকে কৰি লোৱা নাই।
উম উম।
মোৰ লাইচেঞ্চখন এপ্লাই কৰিব লাগে পছে। তোমাৰ লাইচেঞ্চ আছে নাই পিছে?
নাই লাইচেঞ্চ বনাব লাগিব।
হে?
নাই নাই মোৰ নাই।
বনাব লাগিব ন?
অঁ'।
অ' এই বনাব লাগিব মই ভাবিছো এতিয়া গাই চাই যিহেতু চলাই আছোঁ। ত' এতিয়া ক তাৰ কাৰণে মানে মই এনে হেৰি শিকিছিলে। যোনখন ফৰভিলাৰ সেইখনেই উলিয়াম বুলি ভাবিছোঁ, কিন্তু এই প্ৰথমে ফৰভিলাৰ অলপ শিকি লওঁ।
অ', অ' শিকিলোৱা তেতিয়াহলে বেছি ভাল হ'ব।
মানে যিহেতু আজিকালি গম পোৱা পইচা দিলে ওলাই যায়, কিন্তু কেতিয়াবা ধৰ লাইচেন্ঞ্চ থকা মানুহ বিলাকক এক্জাম দিব মাতি দিলে ধৰ, চৰকাৰে কৰি আছে জানাই এইবিলাক কাম।
অ', মই যদি গাড়িখন ষ্টাৰ্ট কৰি আগলৈও নিব নোৱাৰোঁ
উম।
দে ক'ব যে লাইচেন্খন পালি কেনেক যদি লাইচেন্ঞ্চখন মোক যদি হেৰি কৰি দিয়ে।
অ', অ' সেইটোয়ে কিন্তু তোমাৰ আৰু ফচি যাবা অ', তুমি ফচি যাব পিছত।
অ', এইকাৰনে যদি মই যদি গাড়ীখন অলপ চলাবলৈ শিকি থওঁ তেতিয়াহ'লে মানে লাইচেঞ্চ মই উলিয়াব পাৰিম।
উম
মানে দুচকীয়া উলিয়ালে টেনচন নাই মূৰ দুচকীয়া ধুনীয়াকৈ চলাব পাৰোঁ কিন্তু চাৰি চকীয়াখন অলপ মান দিগদাৰ হৈ যায় টো।
উম, উম।
মানে মইতো কথাটো কলোঁ, তুমিও যদি আগলৈও যদি চাৰিচুকীয়া উলিয়াম বুলি ভাবিছা
অ'।
প্ৰথমে অকমান গাড়ীখন শিকি ল'বা।
অ', সেইকাৰণে মই এতিয়া নোলাও পিছত ওলাম। এনে কিমান টকা কিয় কিমান টকা যায়? হেল্ল'। হেল্ল'। তোমাৰ মাতটো অহা নাই।
অ' চেক্জাম দি পেলাই
অ'। হেল্ল' অ', অ', এতিয়া শুনি আছোঁ কোৱাচোন।
তুমি যদি সেই একজাম চেগ্জাম দি পেলাই যদি উলিয়াম বুলি ভাবিছা, তেতিয়াহ'লে তুমি মানে পইচা টো কমি যাব, তোমাৰ মোটামুটি পইচা কিমান যাব ৰ'বা মই কৈছো তোমাৰ মোটামুটি পইচা বাৰশ ব হা, আৰু হেল্ল'।
অ', হেল্ল' এতিয়া শুনিছো অ'
অ', তুমি যদি মো-এক্জাম চেক্জাম এ মোৰ মানে দুখন চিম আছে মোবাইলত সিখন চিমত মানে ফোনটো আহি গলে নেট ডাইতটো গুচি যায় গম পাইছা কথাটো।
সেইকাৰণে তোৰ মাতে মাজে মাতটো নোহোৱা হৈ যায় যে।
অ', এই মই এতিয়া চিমখন অফ কৰি থৈছোঁ ৰ'বা। এতিয়া একো নাই একো নাই। এতিয়া কো নাই মই কো তুমি যদি এক্সাম দিম বুলি উলিয়াম এক্জাম দি উলিয়াম বুলি ভাবিছা তেতিাহলে তোমাৰ পাঁশটকাতে হৈ যাব এক্জামৰ ফিজটো দি।
অ', তেতিয়াতো কম আহে বহুত কম।
আৰু তুমি যদি ভাবিছা মই এক্জাম দিব মন নাই কামৰ পৰা ৰেহাই কামৰ কাম ক্ষতি হব। কিবা হব তেতিয়াহ'লে তুমি তোমাৰ খৰচা কিমান হ'ব জানা পা-চাৰে চাৰি হাজাৰ মান খৰচা হৈ যাব।
উম, তেতিয়াহলে বহত গুছি যাব পইচাটো।
বহুতু গুচি যাব মানে তোমাৰ টেনচন নাই তুমি মানুহটো গৈ খালী চিগনেচাৰটো মাৰিলে তোমাৰ মানে চব কাম হৈ যায়।
অ'।
তুমি লাইচেন্ঞ্চো পাই যাবা হেৰিও হৈ যাব।
মানে বিনা কষ্টত হৈ যায়
বিনা কষ্টত বিনা কষ্টত হব হলে তুমি পইচাটো দিবই লাগিব
পইচাটো দিবই লাগিব সেইটো বাৰু হয়
সেইটো কাৰণে মিলাব কাৰণে গৈছিলোঁ কথাটো। আৰু কষ্ট যদি আজিকালি জানাই কষ্ট যদি নালাগিলে পইচাটো লাগিবই
অ লাগিবই কাৰণ তুমি যদি কষ্ট কৰিব নিবিচাৰা তুমি পইচাটো খৰচ কৰিবই লাগিব। পইচা খৰচ নকৰা তেতিয়াহ'লে কষ্ট কৰিব লাগিব দুইটাৰ পৰা এটা কৰিবই লাগিব তোমাৰ উপায় নাই
উম মই এই কেইদিনতে ওলোৱা কথা আছিলে কিন্তু এতিয়া পইচাটো নাই যে সেইকাৰণে লাইচেন্স সমলত
উম
মানে দুদিন দেৰিকে উলিয়াম বুলি ভাবি আছো।
অ ঠিকেই সেইটো ঠিকেই ভাবিছা তুমি বাৰু
উম মানে যিহেতু লাইচেঞ্চ লাগেই কাৰণ আমাৰ দেউতাও লাইচেঞ্চখন নাই এইটো সেইকাৰণে মানে নিজৰ মোৰ যি লাইচেন্স তাকে তেতিয়া মই গাড়ীখন দিয়াৰ লগতে একেবাৰেই লৈ যাব পাৰা।
অ
আৰু দেতাক এখন উলিয়াই দিবৰ কথা কৈছিলে দেতাক মই ফ'ৰ হুইলাৰ লাইচেন্স। উলিয়ায় দিলোঁ মই দেউতা মানে আৰু তুমি জানা নাই বাইকৰোঁ কি আছিলে দুচকিয়া দুখন লাইচেন্স আছে সেইটো গম পোৱা।
অ সেইটোতো গম নাপাও কেনেকুৱা কেনেকুৱা ধৰণৰ কোৱাচোন
এখন আছে মানে এখন আছে গিয়াৰ থকা লাইচেন্ঞ্চ মানে যোনখনত তুমি গিয়াৰটো থাকে
উম
আৰু এটাত আছে বি মানে এখন লাইচেঞ্চ উইদাউট গিয়াৰ এখন লাইচেঞ্চছ যোনবিলাক স্কুটিৰ কাৰণে এখন লাইচেঞ্চ বাইকৰ কাৰণে এখন লাইচেন্স আছে
যদি বাইকৰ কাৰণে লাই অ বেলেগ বেলেগ অ তুমি যদি বাইকৰ কাৰণে লাইচেন্ঞ্চখন লোৱা তেতিয়া তোমাৰ স্কুটি কাৰণে হৈ যায় আৰু যদি স্কুটি লোৱাৰ কাৰণে লোৱা তোমাৰ বাইক চলাব নোৱাৰা তেনেকুৱা
অ অ তেতিয়াহলেতো বাইকৰটো ওলোৱাই ভাল
এতিয়া তোমাৰ কম খৰচতে হৈ যায় তোমাৰা মানে বেছি নালাগে এইখন উলিয়াব তোমাৰ খুববেছি দুহেজাৰমান লাগিব। দুহেজাৰ হেৰি দুহেজাৰ
পঁচিছশমান লাগিব চাগে ন
পঁচিশ ইমানে লাগি যাব তেতিয়া তুমি এইখন টুহুইলাৰ লোৱা টুহুইলাৰ ওলাই কিন্তু লাভ নাই পিছলৈ তুমি চাৰি চকীয়া চলাবাই আকৌ তুমি আপডে কৰোঁতে তোমাৰ টেনছন
সেইটো কাৰণে যি তুমি যিটো মানে কৰিবা সেইটো ফাৰ্ষ্টতে ভাবি চিন্তি কিনে ভালকে টো ওলোৱাই লোৱাই ভাল।
অ সেইকাৰনে ভাবিছো একেবাৰে ফ'ৰ হুইলাৰ উলিয়ায় ল'ম তেতিয়া মোৰ টেনচনে নাই টোহুইলাৰো চলাব পাৰিম ফৰ' হুইলাৰো চলাব পাৰিম।
অ তোমাৰ একো ট্ৰেইচনে নাথাকিব তুমি খালি ওলালেই হ'ল আৰু পিছে তোমাৰ কাম চাম অ কাম চাম তোমাৰ ঠিক ঠাক চলিছেই
কাম চাম ঠিকেই চলি আছে বাৰু এতিয়া তোমাৰ
মোৰ ঠিকেই চলি আছে এতিয়া তোমাৰ কাম